অ'
কি কৰিছা?
এয়া শুই আছো তুমি।
অ মই এনেই টোপনি অহা নাই বোলো ফোন এটা কৰোঁ তোমালেকে কথা পাতো। ভাত খালা?
খালো তুমি খালানে?
মাহত ক'ত?
মাহোত ঘৰত নাই নহয় বৰ।
অ ক'ত আছা?
মই ঘৰত আছো মোৰ মাহঁত ঘৰত নাই?
অ অ আচ্ছা আচ্ছা আইতা ককা আছেনে নাই?
আছে আছে।
চ আজি কি খালা ভাত?
আজি মই ভাতে খোৱা নাই।
কিয়ৰে।
মোৰ ভোকে লগা নাই।
অ গা বেয়া নেকি? মানে মাতটো ধৰি তেনেকুৱা কণ লাগিছে যে গাটো অলপ বেয়া নেকি?
উম গাটো ভাল নহয় ইমান।
অ কি জ্বৰ চৰ্দি নেকি।
জ্বৰ চৰ্দি মাথা বিষ।
এ চব পাইছে দেখোন সেই তোমাক। বেছি ঘূৰি ফুৰিছা নেকি নাই মোৰ বাৰু ইমান প্ৰব্লেম নাই অলপ চৰ্দিটো আছে
অ অ
কিয় বেছি ঘূৰি ফুৰিছিলা নি?
নাই মই ইমান। ঘূৰা নাই পানী এইবিলাক বৰষুণ দি আছিল যে ভিজা।
অ আৰু এনে চাবাচোন আজিকালি পলিউচনতটো বহুত হৈছে ন সেইকাৰণে পলিউচনৰ কাৰণেও বেমাৰ হয় কিন্তু।
অ পলিউচন বিলাক কমাব লাগে।
কমাব কেনেকে কোৱা গাড়ীৰ পলিউচন এ দেখিছা নাই এতিয়া চাবা হা মই টাউন পিনে যাও ন তোমাৰ ত' এতিয়া কিমান ধূলি উৰে ধূলিটো। ধূলি আৰু গাড়ী ভাড়া কৰে যে ক'লাত। ম তো যে
অ
কিমান ৰে জানানে মানে মই গোটেই মুখখন কলা কৰি পেলাই শিষ।
উম ইয়াত মানে। আমি নিজে এইবিলাক কমাব লাগিব এতিয়া? আৰু কৰবাত গলে মাছ লগাই যাবা মোক। কত
এনেও আমাৰ এনভাইৰণমেন্টটো অলপ বেয়া হৈ গৈছে এইবিলাকৰ কাৰণে আ আগৰ নিচিনা আগতে কেনেকুৱা আছিলে আমাৰ। অসম খনে চোৱা কিমান ধুনীয়া। য়া আছিলে হয়নে ন। সেউজীয়া সেউজীয়া এতিয়াতো গছ গছনিও তেনেকে না পলিউচন বহুত গাড়ী। পাই
গ পচনি কিমান কাটে। গছ গছনি কিমান কাটি। তাতে সেইটো কাৰণে তো এতিয়া ইমান গৰম।
সেইটোৱে আৰু ইমান পলিউচন এনেকুৱাই পলিউচন আছে মানে। গছ গছনিও নাই ন সেইটো কাৰণে মানে। পলিউচন টো বেছি হৈছে আৰু পোক এইবিলাক যে তোমাৰ ইটা চিটা যে বনাই যে।
আহ
কাতো কিমান কলা ধোবা ওলাই দেখি চাই চাগে। তুমি সেইবিলাকৰ পৰা যে ধোঁৱাবোৰ। যে উৰি উৰি যে আমাক এইপিনে যে আমাৰ ঘৰে চৰে যে আহে যে। সেইকাৰণে যে কিমান বেমাৰ কৰে জানো। নাহ। মানুহক?
আৰু এইবিলাক প্লাষ্টিক চলাষ্টিক জ্বলালেতো আৰু।
সেই সেয়াটো আৰু কেনেকুৱা গোন্ধা এনে গোন্ধি গোন্ধ পোৱা নে প্লাষ্টিক চািক জ্বলালে? এই বাহ সেইডালৰ গোন্ধ ললে যে মানুহৰ। হাৰ্টৰ প্ৰব্লেম হৈ যাব কিন্তু বহুত।
উ
আৰু তোমাৰ মানে আৰু চাবাচোন, যেতিয়াবা মানে পলিউচনটো বাঢ়িছে ন। আগতে কিন্তু মানুহ। ৰে ইমান আগতে একে বহুত আগতে মানুহ বোৰে ইমান বেমাৰ চেমাৰ নাছিলে, কিন্তু যেতিয় পৰাা এই পলিউচন বোৰ হ'ব লৈছে ন বেছি তেতিয়া। যে মানুহৰ বেমাৰে নকমোৱা হৈছে হয়নে।
হয়তো এতিয়া সৰু সৰু পোৱালিৰ পৰা ডাঙৰ ডাঙৰ বুঢ়া মানুহলৈ ইমান বেমাৰ।
সেইটোৱে আৰু আজিকালি চাবাচোন সৰু সৰু পোৱালীৰ তোমাৰ। হেৰি এইটো কি বুলি কয়। সৰু সৰু পোৱালীৰ এই হাৰ্টৰ প্ৰব্লেম হয় আজিকালি।
অঁ।
পোৱালিৰে।
অ, এইবিলাক চব পলিউশনৰ কাৰণে হৈছে আমি নিজেও বুজিব লাগিব।
আমাৰ মানুহে বুজি নাপায় ন সেইটোয়াতো বেয়া এতিয়া তোমাৰ।
উম। আগত নিজৰ ক াৰট কৰিব লাগিব
সেইটোতো হয় কিন্তু মানুহেতটো বুজি পাব লাগিব ন। তুমি যদি এইটো। কথা যদি পষ্ট্ৰেচ কৰিব যোৱা তোমাক এতিয়া তোমাক আমাকহে মাৰি পেলাই খেলাই পঠাই দিব। এইক ক'বও ন কিছুমান জেগা তুমি চাগে দেখিছা। চাই কিছুমান জেগা গোটকে প্লাষ্টিক জ্বলাই পেলাই থৈ দিয়ে বা লেতেৰা চেতেৰা পেলাই থৈ দিয়ে সেইবিলাক কিমান লেতেৰা হেৰি হৈ থাকে।
এতিয়া দিল্লী যোৱা কিমান পলউচন।
হা হা।
দিল্লীত চোৱা কিমান পলউচন।
অ দিল্লীততো বাল জোখত আমাৰ ইয়াততো বাৰু কমেই আগৰ নি ইমান নহয় বাৰু। হ'লেও আছে দেই। কিছুমান জেগাত তোমাৰ চাবাচোন ইটা চিটা যে বনাই। তেতিয়াতো গোটেইটো। পলিউশন হৈয়ে লগতে। আৰু যে গাড়ী পা যে। যে চলালে গলে যে কলাডাল ধোঁৱা যে ওলাই যে, সেইডালো একে মুখত মানে সুমাই যায় যে কেনেকুৱা হৈ যায় মুখখন তুমি চাগে দেখি চাই ন।
দেখিছো।
বহুত প্ৰব্লেম দিয়ে, এইডাল পলিউচনৰ কাৰণে ন মানুহ বেমাৰত মৰিছে কিমান।
দিল্লীত তুমি যাবা চিগৰেট নোখোৱা মানুহো চিগৰেট খোৱা হৈ যায়।
অঁ। সেইটোতো সেইটোৱেই তোমাৰ পলিউচনে তোমাৰ মানুহ মানে বৰবাদ কৰি দিছে আৰু এই যে তোমাৰ এই গাৰি-চাৰি পৰা মানে বেছি পলিউচন হয়। যদি দেখিছাই তুমি, এইবিলাকৰ পৰা কিন্তু বহু বহুত যে ধোঁৱা দাল উলাই যে, সেইডালৰ কাৰণে কিন্তু বহুত পলিউচন হয়।
ওম
প্ৰটেষ্ট কৰো ব'লা, পলিউচনৰ কাৰণে কি কোৱা?
পাৰি কৰিব কিন্তু আমি নিজে মাৰ খাই নাহিলে হ'ল আৰু।
অ সেইটোও হয় আৰু ন অম কিমান তোমাৰ এহেজাৰ দুহেজাৰ গোটাও কি কোৱা? যদি এগাল মানে আহি পৰে যদি ৰাস্তা ত যদি প্ৰটে কোনো যায় পলিউচন, এতিয়া চোৱা তোমাৰ পলিউচনৰ কাৰণে কিমান, আনকি সৰু সৰু আজিকালি জন্ম হোৱা পোৱালি বে হাৰ্ট-হাৰ্টৰ বেমাৰে পাইছে। আগতেতো নাপাইছিলে ন, আগতে কি জন্ম হৈয়েই কি কি বেমাৰে পায় নেকি কোৱা আগতে, এতিয়া দেখা নাই কিমান পোৱালি বেমাৰ হৈছে
ওম কৰিবলে আমি।
কি কৈছা?
প্ৰটেছ কৰো বলা।
অ তোমাৰ কোনোবা লগৰ আছে নেকি?
আছে, তোমাৰ আছে নে নাই?
মোৰ আছে দেই মানে তোমাৰ মই লগৰ কিছুমান সুধিছিলো ন তেন্তে কৈছে হ'ব ওলাম বুলি কৈছে মানে কিমান চোৱা দুহেজাৰ পোৱালি এটা যদি হওক বা এহেজাৰ এটা যদি হৈ যায় ন ইমান খিনিও ভাল মানে প্ৰতি ফুৰিবলৈ মানে বেছি নালাগে। এটলিষ্ট মানে অকমান ধোঁৱা চে এইবিলাক লেতেৰা চেতেৰা যদি অলপ কমাই দিওঁ ন আমাৰ মানে জেগাটো অলপ। ভাল থাকিব বেমাৰ আজাৰ অলপ কম থাকিব। কি কোৱা।
পাৰি
তুমি কোৱা তুমিয়ে কোৱাচোন পলিউচন তুমি দেখি দেখিছা ন কেনেকুৱা কি তুমিয়ে কোৱা এতিয়া।
উম দেখিছে বাৰু
তুমিয়ে কোৱা কেনেকুৱা তোমালোকৰ পিনতো আছে ন
আছেটো
সেইটো যে তুমিয়ে কোৱাচোন তোমাৰ দেখি দেখি কিবা নালাগে তোমাৰ কেতিয়াবা প্লাষ্টিক চাছতিক জ্বলালে কৰিলে বেমাৰ চেমাৰ নহয় জানোঁ
হয়টো লাগে।
সেইটো এইটো বেয়া এতিয়া। কি কৰোঁ বুলি ভাবিছা।
এতিয়া প্ৰতেছে কৰোঁ বুলি ভাবিছোঁ আৰু আগতে আমি নিজৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব।
পোৱালি গোটোৱা না। প্ৰথমে এটা কাম কৰোঁ আহা পোৱালি খিনি গোট তেনু। তাপিছত তোমাৰ। অ পি এ চি এমলে আমি এখন হেৰি দিম দৰ্খাস্ত দিম ঠিক আছে সেনেকে কেইজনিকে লৈ পেলাই মানে যিমান মানে পলিউচনটো কমাব চেষ্টা কৰিম যিমান পাৰোঁ মানে এনেইটো গাৰি চাৰি সেইটো চলিব লাগিব এতিয়া সেইটো বন্ধ কৰি দিলেওঁ মানুহক। প্ৰব্লেম হ'ব ন। কিন্তু যে তোমাৰ ইটা চি ইটা যে বনাই যে সিয়াপা যোনটো ধোঁৱা ওলাই ন আৰু যে প্লাষ্টিক ঠিক যে এইবিলাক জলোৱা জলোৱা হয় সেইবিলাক মানে অকণ বন্ধ কৰিব দিম জ্বলোৱাটো কি কোৱা।
পাৰি অ প্ৰলাপ দৰখাস্ত এখন লিখো আগত পাছত যদি দৰখাস্তখন একচেপ্ট নকৰে তেনে আমি প্রতেছ কৰিব লাগিব।
সেইটো এতিয়া দৰখাস্ত লিখিব কোনে ভালকে লিখিব তুমি জানা নেকি?
অ মই জানোঁ লিখিম দিয়া।
কি বুলি দেখিবা এনে কোৱাচোন।
কি বুলি লিখিম। এতিয়া সেইটো ভাবিব লাগিব।
মানে এনেকে লিখিম যে আহ প্ৰথম তাৰপিছত তাইলৈ লিখিম তাইলৈ তাৰ নামটো সুধি লিখিম তাৰিছত অলপ দি। লিখি দিম মানে চি এমএনেকে তাৰ পিছত যে আমাৰ আপোনাৰ ইমান এ পলিউচনৰ কাৰণে পোৱালী বিলাকৰ বেমাৰ হৈছে বহুত
আপোনালোকে অলপ মান আপোনাৰ কৰক আপোনালোকে কিবা পাৰে যদি কৰক
সেই আৰু যে কাপোৰ চাপোৰ যে জ্বলায় সেই গালৰ পৰা যে ধোঁৱা উলাই দে পিছে হেৰি কেনেকুৱা অ দৈ হাৰি খোলা কলা ধোঁৱা ওলাই
উম
তাকেত তো মই যে ভাবিয়ে পোৱা নাইাজানানে মই এইবিলাকৰ কাৰণে যে কিমান পোৱালি বেয়া লাগিছে দেখি ইমান পোৱালি বেমাৰ হৈছে আৰু মোৰোতো হৈছে ন নিজৰ হৈছে কাৰণো কৈছো
মোৰোতো নিজৰো
এতিয়া আমাৰ একোৱে নহয় কিন্তু বাহিৰ ওলাই গ'লে চাবাচোন এইগাল গাড়ী ধোঁৱা গাল দেখি মানে গোন্ধিলে মানে নিজৰে কিবা লাগি যায় হয় নহয় কোৱা
উম হয়তো এতিয়া এতিয়া আমি মানে এনেকে ক'ব পাৰিম যদি কাৰোবাৰ ধৰা এখন ঘৰৰ মানুহৰে বা এখন গাঁৱৰ মানুহৰে ক'বাত যাবলগীয়া থাকে তেতিয়াহ'লে বেলেগ বেলেগ গাড়ীত যোৱাতে এখন বাছ বুক কৰি গলে অকমান কম কে পলিউ শুদ্ধ অংক
সেইটোতো সেইটোৱে বাৰু সেইটোতো নহব পাৰে দেই কাৰণ মানুহৰ দিগদাৰ হব পাৰে ন কিন্তু মানে এনেকুৱা কৰিব দিম যে এইবিলাক যে ইটা চিটাই কাপোৰ চাপোৰ যে জ্বলাই সেইবিলাক অকণমান কমাব দিম কি কোৱা
অ সেইবিলাক কমাব দিম
বেছি মানে হেৰি চেৰি কৰিব নিদিওঁ বুজিছা মানে তোমাৰ এনেকুৱা অকল সেইখিনি মানে চৰকাৰে আমাৰ হেৰিটো মানে এক্সচেপ্ট কৰে নে কি কৈছা
এক্সচেপ্ট কৰিবলৈ বাধ্য হৈ যাওঁক
সেইটোয়ে আৰ মানে বেছি নালাগে আৰু গছ গছনিবোৰ কাটিব যাতে মানা কৰো নহলে গছ গছনি তাপইতো পাইতো পলিউচন টো বেছি হৈছে এতিয়া তোমাৰ দিল্লীত তোমাৰ গছ গছনি নাই সেইকাৰণেতো পলিউচন কিমান পলিউচন হয় নে নহয় কোৱা
আৰু ইমান গৰম কিমান গছ গছনি নাই কাৰণে
সেইটোৱে আমাৰতো আৰু অলপ ঠিকে আছে কাৰণ গছ গছনি আছে ন
উম আমাৰো ইয়াত এতিয়া গছ গছনি কমি গৈ আছে
এতিয়া কাটি গৈ আছে ন তোমাৰ গছ গছনিৰ আৰু গুৱাহাটীত দেখিছে কিমান গুৱাহাটীততো বেছি পলিউচন হয় তোমাৰ জোখতকে। গুৱাহাটীতো বহুত গুৱাহাটীত কম তোমাৰ পলিউচন হয় তাত মানুহে কিমান বেমাৰত পৰে। এনেকে হ'ল হ'ব বুজিছা।
আমি কি কৰিবই লাগিব।
সেই ফিউচাৰলৈ ফিউচাটো কথা আছে ন তই এটা কাম কৰা? কাইলৈ তুমি আমাক ঘৰলৈ আহি যাবা ঠিক আছে ইভিনিং টাইম। তাৰপিছত আমি কথা পাতিম পাতিম কথা পাতি আৰু তোমাৰ লগৰো লৈ আনিবা পাৰা যদি যিমান পাৰা সিমান খিনি আনিবা। মোৰ লগৰ খিনিকো আনিম মিটিং দিম সৰুকে অকণ বা এপ্লিকেশন যেনে পাৰে বা তুমি যদি পাৰা লিখিবা এপ্লিকেশনখন লিখি পেলাই আমি দিম তাৰ পিছত যদি নামানে ফটেজ কৰিম বুজিছা।
অহ
অ গ্ৰুপত তোমাক মই সোমাই দিওঁ তুমি আজিয়ে তুমি লগৰ মোৰ লগৰ এতিয়া চব হুলে বাৰু দেই কালি বাৰু কবা সিহঁতক ৰাতিপুৱা উঠিয়ে কি যে পাঁচটা বজাত আমাৰ ঘৰ আহি যাবলৈ তোমালোক চব আহি যাব আমি কথা চতা কথা পাতিম হ'ব।
উম উম দিয়া।
হ'বনে?
উম হ'ব দিয়া।
আহিব পাৰিবা নহয় ন? অ
পাৰিম, পাৰিম,
আহি যাবা দেই আৰু মানুহ লৈ আহিবা দেই তোমাৰ লগত যিমান পাৰা যিমান খিনি আহে চব চবকে কৈ পেলাই লৈ আনিবা ঠিক আছে।
অ হ'ব হব
অঁ ঠিক আছে দিয়া মই কালি ফোন কৰিম হা তোমাক।
দিয়া হ'ব বাই।
উম দিয়া বাই